অ', উম, উম।
অ', তাতে মই কি কৈ আছিলো তোমাৰ হেৰি এই বহুত বাহিৰৰ বাহিৰৰ পৰা পোৱালি বিলাক আহি যায় সিহঁতৰ নিজৰ জেগাত ভাল ভাল চিটবিলাক নাই ইয়াত ধৰ এতিয়া ধৰ তোমালোকৰ চিটবিলাক আহি খাই দিলেহি।
উম, একেবাৰে খাই দিয়ে এই অটন'মাজ বহুত বেয়া হৈ গ'ল দৰং আৰু স্পটত মানে কি বুলি কয় থাকে ইকনমিকছত লাষ্টলৈকে সাতটা চিট আছিলগৈ সাতটা চিট লাষ্টৰ দিনা উম, এঘাৰটা বজাত কোনে পা মানে একে লগতে পাইছে এ কম মাৰ্কচৰ নহয় যোনে-যোনে বেছি পইচা দিছে সিহঁতে পাইছে।
গম পাইছো, চলে চলে পইচাৰ চিষ্টেমটো চলে প্লাছ কি হয় তোমাৰ এই যে প্ৰফেচাৰ বিলাকৰ যে দুই-চাৰিটা দিব পৰা কেপাচিটি থাকে যে সিহঁতে দি-দি দিয়ে ধৰ
অ', অ', চিনাকী বিলাকক উম, উম, উম, কিবা এ
খেল এটা চলি থাকেতো ভিতৰুৱাকে। তোমালোকতকৈ কম পাৰ্চেন্টেজৰ পোৱালিও ধৰ পাই যাব। সই যে লিংকত গুচি গ'ল তেনেকে যদি তেনেকে যদি যদি এটা মেজৰ চাবজেক্টৰ যদি পাঁচটা বা তিনিটাকৈ যদিও খাই দিয়ে, ত' পাবলগীয়াটোও সেই তেনেকে
নাপায় বহুতে নাপায় উম, উম, বহুতে নোপোৱা হৈ যায়।
এয়া আৰু কিছুমান বস্তু মানে চবতে পলিটিক্স গ'ম পোৱা। কলেজ-চলেছ বুলি কথা নাই চবতে পলিটিক্স ।
এ দৰংগ মানে খাই তেজপুৰ নাম্বাৰ ওৱান হৈছে ন' চব ফালৰ পৰা।
তোমাৰ হেৰি কৰাৰ কথা আছে ইউনিভাৰ্চিটিৰ কৰাৰ এটা কথা
অ', এতিয়া দৰং কলেজ শ্লেছ ইউনিভাৰ্চিটিহে হয়।
অ', ইউনিভাৰ্চিটি আহিব আৰু এইখন। অ', আৰু দুবছৰ মানে কি হৈছে জানা এইকণতে নহ'বও পাৰে সেইকণতে মানে জে গা নাই ন' দৰঙৰ ইমান? ক'বাত হয়তো বেলেগত হ'বগৈও পাৰে কলেজখন বনাব হ'ব পাৰে উম, জেগা চাই কিন্তু হোৱাটো হয় ন' খাটাং নে এইটো?
পূৰা খাটাং খাটাং তুমি এতিয়া দৰং কলেজৰ চাবাচোন এই অফিচিয়েল ৱেবছাইটটো দংৰ কলেজ লেছ ইউনিভাৰ্চিটি আহে।
আ, অলৰেডি কাম হৈ হৈ গৈছে মানে কাম।
কাম হৈ গ'ল খালি পইচাটো আহে চেংচন হোৱা নাই চাগে উম। নহবা এইখননেতে দৰং কলেজ এতিয়া যোনখন আছে এখন ইউনিভাৰ্চিটিত কলেজ খন বেলেগ জেগাত হ'ব গৈছে।
কলেজখন বেলেগ জেগাত হ'বগৈ। অ' সেইটো হ'ব পাৰে ৰাইট ইউনিভাৰ্চিটিখন থাকি যাব ইয়াত।
উম উম দৰং কলেজখন এই পৰুৱা চৰুৱা ফাইৰে ক'ব চাগে মাটি চাটি কিনি নব জামুগুৰি চামুগুৰি চাইদে এইফালে সফালে কৰি দিব আৰু।
তোমাৰ এই জামুগুৰি ফালে ল কলেজখন বহাইছেতো। ত' তেনেকুৱা তাৰ ওচৰে পাজৰে বভাব পাৰে হ'বও পাৰে সেইটো কথা।
উম তেতিয়া ধৰা অকণ ভাল হ'ব।
উম এতিয়া ইউনিভাৰ্চিটি আহি যা মানে আকৌ এতিয়া হয়তো দৰঙৰ আনডাৰত এইবিলাক আহি যাব পাৰে তেজপুৰ কলেজ আদি কৰি এয়া। যিমান যি আছে।
উম তেজপুৰ কলেজখন নাহিব বুজিছা কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ আনডাৰত আছেই যে এতিয়াও।
ন সেইটোও হয় বাৰু। তে ইয়াৰ আণ্ডাৰত কোন নতুন কলেজ বিলাক আহিব নে কি হব চাগে কেনেকুৱা হ'ব বা কথাটো।
জানো এতিয়া নতুন
কিবা হৈছে কেছটো। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'